হেল্ল'! অহ শুনিছেনে?
অ', শুনিছো।
অ', কি কৰি আছা?
অ', এনে আছো ৰ'বা। তুমি কি কৰি আছা?
ময়ো অলপ বাহিৰলৈ ওলাই আহিছিলো।
অ', পিছে ঘৰৰ খবৰ-পাতি ভালনে তোমাৰ?
এনেই খবৰ-পাতিতো ভাল। তোমাৰতো ভালনে?
অ', মোৰো ভালে দিয়া।
হয় নেকি? ভাত-পানী খালা?
অ', ভাত খাই উঠিলো অলপ আগতে।
হয় নেকি, আজি কিহৰ লগত খালা?
আজি আমাৰ এই কিবা দালি বনাইছিলে আৰু কি কয় হেৰি চা তনি আৰু কিবা এনেকুৱা।
অ', অ', অ', ময়ো আজি তোমাৰ বাহিৰলে খালো।
অ', অর্ণেজ দা! অ'।
নিৰামিষ ভাত আৰু দালি। তাৰ পাছত অহ তোমাৰ মাছৰ লগত খালো। ধুনীয়া লাগিছিলে খাইকে। এনে পিছে তুমি অ', পিছে তুমি বজাৰ-চজাৰ কৰিবলে যোৱানে?
অ', যাওঁ বহুত দিনৰ পৰা যাম যাম বুলি ভাবি আছো ফেঞ্চি বাজাৰত। কিন্তু যাব সময়ে পোৱা নাই ৰ'বা। বতৰটো বেয়া হৈ আছে না এককেইদিন।
অ', ফেঞ্চ, হয় হয় হয়। আজি এ বি ৰ'দ দিছ দিছে। কিন্তু তোমাৰ বিৰাট ৰ'দ দিছে এনেকুৱা গৰম দিছে।
অ'।
থাকিবই নোৱাৰি আৰু এনেকুৱা গৰম।
তাকেতো নক'বা আৰু ইমান গৰম হৈছে না।
গৰম দিলে মানে বিৰাট গৰম, বৰষুণ দিলে মানে বানপানী হৈ যে। তাৰপিছে, অলপ দিনৰ পিছতো ঠাণ্ডাত দিলে মানে বিৰাট ঠাণ্ডা হ'ব চাগে।
অ', মোৰতো বেছিকে ঠাণ্ডা দিনে ভাল লাগে, কাৰণ কি গৰম দিনত মানে ক'তো যাব বহুত অশান্তি লাগে। এতিয়া ঠাণ্ডা দিন হ'লে বাৰু ভাল লাগে বাৰু। চ'বতে শান্তি মতে ফুৰিব পাৰি। আৰু ভাল লাগে, এনেকুৱা ঠাণ্ডা বতৰটো।
অ'।
এ গৰম। অ, সেইটোয়ে। মানে গৰম দিনত মানে হেৰি ইফাল-সিফাল ক'তো যাম বুলি ক'লে যাব নোৱাৰি, আৰু বহুত মানুহৰ বেমাৰ আজ জাৰো হয় ন', এনেকুৱা গৰমৰ দিনত।
উম, উম।
ত', মানে ভাল নালাগে ইমান এটা গৰম দিনতটো ইকাৰণে এতিয়া। পিছে তুমি যায় আছা শ্বপিং কৰিব?
অ, মই লাষ্ট টাইম ফেঞ্চি বজাৰ গৈছিলো তোমাৰ। চব পিং কৰিলে। তাৰপিছত মই তোমাৰ তাতে শ্বপিং কৰিলোঁ। পঢ়াৰ পিছত আ তোমাৰ দু দুটা চাৰ্ট ল'লো। এখন দুখন পেন ল'লো। বেগী পেন লাইছিলে তেতিয়া সেইখন ল'লো। উ, তাৰে পৰা ল'লো পেনে অ, প্ৰাইজ বিলাক তোমাৰ মোক কৈছিলে ফাৰস্ততে বাইশ। মই ল' এঘাৰশত ল'লো বাৰু বাৰ্গেনিং কৰিকে। হয়।
উম। কয়, বাৰ্গেনিং কৰিব জানিব লাগে। তোমালোকে চাগে, জানে নাজানা বাৰ্গেনিং কৰিব তুমি?
মই ক'লো হাজাৰ টকা দিম। বাইছশ টকা দুইতে ক'লে- নাই বাচা। হাজাৰ টকা লছ হ'ব দাদা বুলি ক'ল। তাৰপিছত মই ক'লো হ'ব দিয়ক এঘাৰশ টকা দিম। আপ পেকিং কৰি দি দিলে তাতে।
কিহত বেগী পেন, বেগী বেগী পেনতে হাজাৰ টকা লৈছে?
এঘাৰশ লৈছে।
অউম।
ঠগ অ ঠগ খালোঁ নেকি?
অ, থগ খোৱা হেন লাগছে। কাৰণ কি আমাৰ ভাইটিও কিনিছিলে ন'। তাতে এ কি বুলি কয় অ, সি হেৰি মানতে পাই গৈছে। ছেভেন হাড্ৰেডত পাই গৈছে আৰু।
চেভেন হান্দ্ৰেডড পাই
অ, বেগি পেনে। অ, বাৰ্গেনিং কৰিব জানিব লাগে তাৰ কাৰণে।
অ, এই বাৰ্গেনিং কৰিবলৈ বহুত এইটো লাগে অলপ।
অহ। এতিয়া মানে আমি কৰি থাকো ন', বাৰ্গেনিং। দে তাৰ কাৰণে অলপ চলপ মানে আমাৰ মানে হৈ যায়।
সেইকাৰনে মই বিশালতে যাওঁ বোষ্ট। তো কিনিবলৈ হ'লে বিশালতে যায়। একেবাৰে ফিক্স প্ৰাইচত পা।
কৰিব নোৱাৰি, তাতে ফিক্স প্ৰাইচ যি কয় সেইকাৰণে ভাল লাগে তোমাৰ।
অ, বিচালতে ভাল লাগে। এনে তোমাৰ বাৰ্গেনিং কৰি থাকিব লাগে নহয়।
অ, বাৰ্গেনিং কৰিয়ে ভাল লাগে মোৰ আৰু।
তাতে মই স্পৰ্টিং এটা কিনিবলৈ গ'লো। চাৰে পাঁচশ কৰে, তাৰপিছত মই সোধাই নাই লৈ যা ভাইটি লৈ যৱা তিনশ টকা দি লৈ যা বুলি ক'লে মই লোৱাই নাই। মই বিছ তোমাৰ এ টুনাইটি নাইন ওৱান নাইটি নাইন ইমান ধুনীয়া ধুনীয়া তিন শ টকা পাঁচশ টকা সেইকাৰণে
মানে টি চাৰ্ট বিলাক ভাল পাই ন তাতে মইয়ো তাৰ পৰা টি চাৰ্ট কিনো।
অ' মইও তাৰে পৰা লওঁ। ভালো পাই আৰু কা তোমাৰ বাৰগেনিং কৰিব নোৱাৰি নহয় সেইকাৰণে ভাল লাগে যেনে ঠগ খোৱা যে নালাগে তাত পিছে। লোৱাৰ পিছত ঠগ খোৱা যেন নালাগে লোৱা পিছত ঠগ খোৱা যে ন লাগিলে মানে অ' মনটো বেয়া লাগে।
কৰিব নাজানা যে সেইকাৰণে আৰু এতিয়া বাৰৰ্গেনিং কৰিব জানিলে আমাৰো ভাল লাগে আমি যদি কম দামৰ প্ৰাইচটো কমত পাওঁ আৰু আচলতে দোকানী বিলাকো চালো থাকে যে জানে সিহঁতে কমাব সেইটো কাৰণে লাগাতকে অভাৰ কৈ দিয়ে। তাৰ পিছত যাই যাই সিহঁতৰ লাভা প্ৰাইজত পায় যাও যে সেইকাৰণে সিহঁতে দি দিয়ে আৰু।
আ ক'ব গ'লে বস্তু ইয়াতে সস্তাত আনি তোমাৰ আ এশ টকাৰ বস্তু চাৰিশ টকা কয় না
সেইয়া আজিকালিতো সেইয়াটো বিজনেচ চলি আছে মানুহ বিলাকে, সেনেকুৱাটো লুটি আছে মানুহবিলাকক।
অ' সেই ভাল নালাগে সেইকাৰণে বাৰ্গেনিং কৰিও বিৰাত বেয়া পাওঁ মনটো কিবা এ বেয়া লাগি থাকে। তুমি ক'লা আজি অলপ বেয়া লাগি আছে তাতে সেইদিনা এঘাৰশ এঘাৰশ দুটা টা পেন লৈ আহিলো।
অ' এঘাৰশ এঘাৰশ দুটা পেন লৈছা?
হয়।
দুটা হলে বহুত গৈছে তোমাৰ ন' অ' আচলতে বেগী পেণ্ট বিলাক এনে প্ৰাইজ লয় দিয়াচোন বেছিকে লয় কিন্তু মানে লাগাতকে অভাৱ হৈছে এক যদি তোমাৰ নাইন হানড্রেড ও যদি ল'লে হয় এতিয়া মানিব পাৰলো হয় আৰু ক অভাৰ হৈছে।
জাৰা কোম্পানী বুলি আছিলে তাৰ পিছত ললো আৰু কিনি।
কোম্পানী বুলি তাকে দেখুৱাই কেনে কিন্তু তাতকে তুমি জাৰাতে যাই কেনে কিনিব পাৰাছোন।
এই জাৰাত যায় কিনে এঘাৰ হাজাৰ লয় তাক
অ' তাতেতো আৰু বেছি প্ৰাইজ ল'ব বাৰু সেইটো হয় বাৰু নহোৱা নাই এনে য'দিঅত দেখোন তাৰে কাপোৰ বিলাকো ভাল কিন্তু তাৰেও প্ৰাইচ বিলাক এক্সপেসিভ হয়। কিন্তু কিনিলে কিনিব পাৰা তাৰে কিন্তু প্ৰডাক্ট বিলাক বহুত ধুনীয়া হয়।
অ' য'দিঅ ত ন?
অ' য'দিঅ ৰ।
অ' য'ডিঅৰ পৰা মই লৈছিলো এতিয়া তোমাৰ ঠাণ্ডাত দিনত লৈছিলো দুখন জেকেট লৈছিলো ভাল লাগিছিলে এতিয়া চলাই আছো তোমাৰ এটা পোন্ধৰশত লৈছিলো এটা ওঠৰশত লৈছিলো দুটা।
অ' ভাল আহে তাৰে কোৱালিটিও ভাল আহে। কাৰণে ভাল লাগে মানে তাতে প্ৰাইচ বেছি গ'লে একো বেয়া নালাগে আৰু কোৱালিটি ভাল আহে যে উম। অ' বেছি দিন টিকে।
তুমি এনে কাপোৰ বোৰ ব্ৰেণ্ডেড পিন্ধিব ভাল পোৱা নে তুমি এনে মানে ব্ৰেণ্ডত নথকা কাপোৰ বোৰে ভাল
দুটাই পিন্ধি ভাল লাগে ব্ৰেণ্ডৰো হওঁক এনেকুৱা ব্ৰেণ্ড নহলেও এতিয়াতো আমি বেছি বছিভাগ মানে অ' কি কয় বেছিভাগতো এনেকুৱা মলত বেছি যোৱা নহয়। বেছিভাগতো ফেঞ্চিতে যাও কেতিয়াবা কেতিয়াবা আৰু যাও আৰু তাতে য'দিঅত। কিনিবৰ কাৰণে ওচৰতে আছে ন আমাৰ ইয়াতে যদিও ত কেতিয়াবা কেতিয়াবা তাতে যাওঁ। কিন্তু বেছিভাগ ফেঞ্চিত কিনি কিনে ভাল লাগে, মানে ফেঞ্চিত যেনেকোৱা বিচাৰো সেনেকুৱা পাওঁ এতিয়া কিছুমান বস্তু যোদিওত যেনেকুৱা লাগে, সেনেকুৱা টাইপৰ পোৱা নাযায়। সেইকাৰণে মানে ফেঞ্চিতে বেছি ভাল
কালবে খোজকাঢ়তে ইমান বেয়া লাগে। ইমাননো খোজ কাৰিব লাগিছে, ভোক লাগি যায় খোজকঢ়োতে খোজ
বিচাৰোঁতে বিচাৰোঁতে আৰু কিমান সময় গুচি যায় গমেই নাপায় দিয়াচোন তাতে। অ', ভাগৰ লাগি যায়। উম। সেয়াএ অ, এ আমি আৰু এনুক কাই কৰোঁ। বিচাৰি থাকোঁ অশান্তি লাগে কেতিয়াবা, হয় দিয়াচোন। সেইকাৰণে যোৱাই হোৱা নাই ৰ'বা। কেতিয়াবা যাব লাগিব।
মই গ'লে মানে তোমাৰ অ' তোমাৰ লগত যাব লাগিব ৰ'বা।
অ' আহিবা। অ', অ', কৰি দিম দিয়া। কেতিয়াবা সময় লৈ কেনে আহিবা। মই বাৰ্গেনিং কৰি কিনাই দিম দিয়া তোমাক।
আ। সেইদিনা আৰু দুটা চাৰ্টো লৈছিলো মই, বাছিশ টকাত তোমাৰ পেণ্ট ল'লো। এ দুখন চাৰ্ট লৈছিলোঁ। তোমাৰ চাৰ্টটো তোমাৰ আঠশ টতত ল' আঠশ আঠচ টকাত ল'লো দুটা।
অ' দুটাই আঠচ টকাত পাইছা, আচ্ছা।
হাআ, চাৰিশ। এটা পাঁচচ ল'ল, এটাত তিনিচ ল'ল।
অ'।
এইটো বেছি ল'ল বুলি। কোৱালিটি বুলি কৈছিলে কিন্তু এতিয়া মই কাপোৰতো দুবাৰ মান ধুলোঁ, কালাৰে গুচি গ'ল। থাগিলে মোক। সেইশ, বেয়া লাগে কাপোৰতো মান নে কালাৰে গুচি গ'ল কাপোৰৰ। বেগী পেনৰ লগত কাৰণে লৈছিলোঁ ধুনীয়া ধুনী
অ' এনে ভাল লাগিছিলে কিনোতে, এতিয়া ঢওতে কালাৰ গুছি গ'ল।
কালাৰে গুচি গ'ল। ডিচ কালাৰ হৈ গৈছে, ইমান বেয়া লাগে। তোমাৰ পাচ এটা দামী চাৰ্টটো পাঁচশ টকা কৈছিলে, তাৰে তাৰেতো কালাৰ গুচি গ'ল আগতে, বেলেগতো যা নাই তিনচ টকীয়াতো।
অ' সেইটোয়ে কিনব লাগ ছিলে দুটা, তুমি চাগে চোৱা নহ'ল। কেতিয়াবা যায় কাপোৰতটো লাৰি চাবা। যদি কটনৰ, কিছুমান যায়। ধৰিবও নোৱাৰে নহয় আজিকালি।
অ', হয়, হয়। তেনেকুৱাই। কি কৰিম আৰু ললা লল লো আৰু এনে অনলাইন শ্বপিং, তুমি অনলাইন শ্বপিং কৰা নে?
অ' অ', কৰোঁ। অনলাইন শ্বপিং কৰোঁ। সিদিনাখন কিন্তু মই এটা থক খোৱা নিচিনা হৈছে আৰু। মই মানে, আজিলৈকে মোৰ মানে এনেকুৱা হোৱা নাছিলে।
হয়।
দি থাকোঁ মই, কিন্তু মানে সিদিনাখন মানে মই এটা ৱাল-পেপাৰ যে ৱাল-পেপাৰ মানে অৰ্ডাৰ দিছ ছিলোঁ, তাতে মানে আছিলে যে পাঁচটা মানে আহিব দেখাইছিলে আৰু। তাৰ পিছত মাত্ৰ এটা আহিছে। সেনেকুৱা, অ'।
অ', তাৰপিছত ৰিটাৰ্ণ কৰিলা নে নাই কৰা?
অ, ৰিটাৰ্ণ মানে ক নকৰিলো আৰু এই কিনো আৰু কৰি থাকিম। তাতে আৰু ছ', ৰিটাৰ্ণ নকল্লো আৰু। ৰিটাৰ্ণ কৰা প্ৰছেছটো বহুত মানে প্ৰব্লেম হেন লাগে সেইকাৰণে নকল্লো আৰু কিবা বেংকৰ একাউন্ দিব লাগে। কে আৰু বহুত সময় লাগে। সেনেকুৱাকে অশান্তি হয়, কেনে নে দিলোঁ আৰু উ, তাকে। কি কৈছা?? অহ। অহ। ঠিক আছে, দিয়া হ'ব। কেতিয়াবা লগ কৰিবা। তেতিয়া মই কিনি দিম দিয়া তোমাক। কাপোৰ। এতিয়া এনে য'তে ততে কিনিব নালাগে। অহ। দিয়া। উম।